হেল্ল'?
অ'।
ক'ত আছ?
ঘৰতে।
কি কৰিছ?
এনেই গৰমত বহি আছোঁ। বহি আছো এনেই।
কি কৰি আছ?
বহি আছোঁ চোফাৰতে।
অ'। কলেজ নাই নেকি?
তই কি কৰিছ? কলেজ গৰম বন্ধ।
শুয়েই উঠা নাই।
অ'। ইমান দেৰিলেকে শুই আছনে?
অ'। কাম-চাম নাই সেইটো কৰণে উঠা নাই।
ভাঁত, পানী খালি?
ভাত
অ', অ', এ মোৰ গোটেই এইবোৰ ভৰি-ছৰি বিষ থাকিব পৰা নাই বিষত।
কেইলে বা?
সেইটোকৰণে উঠাই নাই শুই আছোঁ।
অ', অ'।
চুছিল এতিয়া আহিছেনে, চুছিল গ'ল নেকি?
জানো বাইকৰ মাতটো শুনিছিলো।
ঘনক দেখিছিলি?
নাই দেখা, মইও উঠিচুহে অলপ আগত।
উম, ক'ত জানো এইটো ফোন কৰিলে ফোন-চোন ৰিচিভ নকৰে চাহ-তাহ খালি?
বা?
অ'। বাকি ক'বাত ওলাই যাবি নেকি?
হা?
হা?
বাকী ক'ৰবাত ওলাই যাবি নেকি?
নাযাওঁ নাযাওঁ অ', যোৱা কথা আছে নাৰায়নপুৰলৈ।
হা।
নেজানো।
এতিয়া যাবি না কি?
এতিয়া নহয় গ'লে অলপ পিছত যাম।
হেঁ?
বাইকত
কি কৈ আছে?
শুই আছে।
ঘৰত‌ নে?
অ্ঁ
আগফালে? নে দেউ দেউ-তাত?
এঁ আগফালে ঘৰত।
ঘৰ আছে নি? নাই ন?
নাই।
অঁ
চব গ'ল দোকান। চবে কামে-কামে গল। মইহে আছো ঘৰত।